উম।
কি কৰিছা?
শুই আছোঁ।
ভাত?
নাই খোৱা।
কেলে?
বনাই হ'ল, খোৱাই নাই।
ক'ত? বিকাশ ক'ত হা?
সেই
এ, বাপেৰ কথা সুধিছো।
আছে।
লিপিকা?
আছে।
কুহি?
আছে।
পুতৌ?
আছোঁ।
চম্পা?
আছে।
পম্পী?
এই
কোৱা?
পালাগেনে নাই?
আৰু আধা কিলোমিটাৰ মান আছে। ৰুমলে আহি আছো।
উম।
কি কৰিছা?
এনেই আছো।
চাহ খালা নাই?
ধেইত এতিয়া চাহ খায় নি।।
হুম।
এতিয়া চাহ খাই নি।
ভাত খালা নাই তেতিয়াহ'লে?
নাই খোৱা।
আমি চিকেন পকোৰা খাই আহিছো।
উম।
উম। কোৱা।
উমহ।
কোৱা?
কওঁ আক? প্লেনিং কিবা কিবি, অ' আছে উম'
কিহৰ প্লেনিং?
সেই নীলা নীলাক্ষীয়ে মেছেজ কৰিছিলে?
উম।
আহিব এইকিদিনতে।
তহ তোমালোকৰ ঘৰলে নে কি? কেনেকে?
নীলাক ইয়াৰ আগতে মই এদিন দেখিছিলো বাৰ্থডে উইছ কৰা।
উম' নীলাক্ষী মানে কোন নিলাক্ষী?
নিলীক্ষী আক, হেৰিঅৰ খুৰা নে কি যে এইটো অ' অ'
মই হেৰি মানে খঙতে ক'লো বেয়া পালে নেকি?
কাক কলা?
তাইক।
তাই দে তাই ফোন কৰোতে চুইচ অফ হৈ আছিলে।
তাৰ নহয় তাৰ আগত মোক আকৌ ফোন কৰিছিলে নহয়, কনফাৰেঞ্চে যে কৰিছিলে যে।
কিং কিংকিং কি হবলা?
জানো হয় নহয় মোৰ নীলাক্ষীয়েও ফোন কৰিছিলে, না তু পিংকিয়ে কৰা নাই, নীলাক্ষীয়ে কনফাৰেঞ্চ কৰিছিলে।
মোক পিংকিয়েহে কৰিছিলে হবলা?
নহয় নীলাক্ষীয়ে, মই মই ক'লোলে মই মই হেৰি নকৰিবা মোৰ গা চা বিষ হৈ আছে ফোন কৰিবলে হাক দিয়া নহয় মই নকৰোঁ মই।
নীলাক্ষী নীলাক্ষীৰ মানে হোৱাটছাপটো কোনোবাই চলাই আছে।
উম।
তাই হোৱাটছাপটোত মেছেজ কৰিব নোৱাৰে যে, তাই আকৌ মোলে ফোন কৰিছে ফোন কৰি পেলাই নাম্বাৰটো লৈছে।
উম।
আকৌ এটা কথাত ফোন কৰিছে, মোক কৈছে ফোনটো অফ হৈ আছে মই আকৌ ফোন কৰিলে, মই আকৌ ফোন কৰিম বাৰু। ভণ্টিয়ে কি কৰিছে?
হম।
তাকে কৈছে ইয়ালে আহিব হেনো তাপা উই যে গুৱাহাটীলৈ যে গৈছিলো।
উম।
তাৰ ল'ৰা ছোৱালীবিলাক যে।
হম।
তাত যে আমাৰ লগতে গৈছিলে যে।
উম।
চৌৰখতজে।
উম।
ৰিতুপন, সৌৰভ এহেতক মাতো বুলি কৈছে। এনেই লগ লগ পাওঁ ধৰ বুলি কৈছে। সপোন তকো মাত কি তাৰ পিছত।
তই চোন কলি।
সৰু দাই একো নাইকোৱা?
উম, উম। ফোনটো কাত খাই যোৱাৰ পিছত অকণমান দেৰিকে ফোন কৰিব লাগিবি দেই।
কেলে?
পাঁচ-পাঁচটা যেতিয়া কমপ্লিট হ'ব তেনেকে কম আৰু সেইটো ফোনতে।
ইটো ঘৰতো লগা নেকি?
কৰিম, কৰিম। কৰিম।
তেতিয়া সুবগে হে।
সুম গে অ', সোম মানে ৰুমত থাকিমগৈ অকলে নাথাকো। সিহঁতৰ ৰুমতেই থাকিম দহ নে বাৰটা মান বজালে।
কেলে, কেলে বা? কেলে?
অকলে, অকলে ৰুমত কি কৰিম?
কথা নাপাতা মানে? কি?
কি?
হয়।
ফাটি, ফাটি আহিছে।
এই অকলে কি কৰিম গৈ ৰুমত অকলে মানুহ। খাম।
ইয়াত লগতে
এইটো অলপ এইফালে যাওঁক না, আৰে কলে বুজি নোপোৱা কেলে। বুজি পাওঁ নে নাপাওঁ কিবা এটা কলে উম। হেল্ল'। হেল্ল'। হেল্ল'।